হয় শুনি আছে? অ' কি কৰি আছিলা বোলো?
এই মানে ঘৰতে আছিলোঁ শুই আছিলো মই তাৰপিছত অলপ আগত মোৰ মানে পেট পেটৰ অকন অসুখ হৈ আছে। কালি মানে মই কিবা ফাষ্ট ফুড খোৱা নেকি। এতিয়া মানে মেডিচিন খাই আছোঁ ৰ'বা, তুমি ক'ত?
অ' ঠিকে আছে দিয়া ময়ো ঘৰতে আছোঁ বাৰু এই ভাত পানী খাই পেলাই এনে অকমান জিৰাইছোঁ।
অ' অ'।
হেল্ল' এনে এটা আলোচনা কৰোঁ বলা আজি সময়ৰ মূল্যৰ ওপৰত কেনেকুৱা হ'ব।
বৰ ধুনীয়া তুমি বিষয় এটা আজি বাছি লৈছা সময়ৰ মানে কথা কোনো আজিকালি নাপাতেই তেনেকে গতিকে তুমি এই বিষয়ে আজি আলোচনা কৰিম বুলি ক'লে বহুত ভাল লাগিল।
সঁচা কথা তাকে সময় বুলি ক'লে আজিকালি মানুহৰ মানে সময় মূল্যটো নুবুজা হৈছে তুমি কি ভাবা?
তাকেটো মানে সময়ৰ মূল্যটো আমি সকলোৱে বুজি উঠা উচিত কাৰণ চোৱা মানে এনেকুৱা হৈছে সেই সেইদিনা ন নতুন বছৰ সোমাইছিল আজি ছয়টা মাহ গ'লেই আকৌ ছয়টা মাহ পিছত নতুন এটা বছৰ আহিব। গতিকে মানে সময়টো ইমান সোনকালে গৈছে মানে আমাৰ এতিয়া মানে এনেকুৱা লাগি আছে সময়টো ইমান জল্দি জল্দি কিয় গৈ আছে সেনেকুৱা লাগিছে গতিকে
ঠিক কথা মানে আজি মই সেইটো একে মানে ৰাতিপুৱা উঠিয়ে ভাবিলোঁ মানে সাতটা বাজিছিলে তাৰপিছত মানে অলপমান সময়ত পি চোৱাৰ পিছত লগে লগে মানে বাৰটা কেতিয়া তিনিটা বাজিলে মানে সময়বোৰ এনেকুৱা মানে সোনকালে সোনকালে গৈ আছে মানে ধৰিব পৰা নাই। আৰু বিশেষকৈ মানে এই তুমি চাবাচোন কভিডৰ পিছৰ পৰা মানে দুহেজাৰ বিশ চনৰ পৰা কিমানকে আগবাঢ়িছে বোলো।
অ', হয়, হয়, উম, তাকেইেতো মানে কভিডৰ সময়ত যেতিয়া আমি মানে ধৰা আগতে ওলাই যাব পৰা নাছিলো, কাম-কাজ নাছিল মোবাইল ফোনতে মানে ব্যস্ত যে থাকিলো, এতিয়া মানে মোবাইল সেই তেতিয়াৰ পৰা যি মোবাইলৰ অভ্যাস হ'ল। এতিয়া মানে ৰিলচ চালে সামাজিক মাধ্যমত আমি সময় কটালে তোমাৰ পাঁচ মিনিট চাও বুলিলে আধা ঘন্টা এক ঘন্টা দুঘন্টা পৰ্যন্ত হৈ যায় গতিকে, সামাজিক মাধ্যম মে কিন্তু আমাৰ বহুত সময় নষ্ট কৰিছে, তুমি কি ভাবা?
ই মানে এটো বৃহৎ ক্ষতি কৰিছে কিন্তু আমাৰ, যিটো অভ্যাস আমাৰ হৈ গ'ল, মানে এতিয়াও এই মানে এই অভ্যাসটো ৰৈ যোৱা নিচিনাই হৈছে কিন্তু। তাৰে বাবে সেই আৰু সময়
বিশেষকৈ কিন্তু এই মানে স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ জীৱনত সময়ৰ মূল্য় বুজাটো বহুত উচিত, কিয়নো মানে এতিয়া মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাই কৈছো, যেতিয়া মানে মোৰ মেট্ৰিক পৰীক্ষা আছিল, তেতিয়া মই মানে ভাবিছিলো যে বহুত সময় আছে ছয় মাহ আছে। ধুনীয়াকে পঢ়িম, এনেকে কিন্তু এনেকে থাকোতে থাকতে কেতিয়া তোমাৰ দুইমাহ হ'ল। দুইমাহ থাকোতে ভাবিলো লাহে লাহে পঢ়িম, পঢ়িম পঢ়িম বুলি এনেকে ভাব তে ভাবোতে সময় একেবাৰে ওচৰ চাপি আহিল, যাৰ ফলত মই ইমান গোটেই ধুনীয়া ভাল কৈ মানে কাভাৰ নহ'ল চিলেবাছটো, গতিকে মই পিছত সেইটো উপলব্ধি কৰিছো যে মই বহুত সময় এনেই নষ্ট কৰি দিলো নেকি। কি কোৱা তোমাৰ দিনৰ কিবা অভিজ্ঞতা আছে নে?
অ', মোৰো একে দিয়া তোমাৰ নিচিনা একেবাৰে সঁচা কথা, মানে মেট্ৰিকৰ সময়তো মানে এনেকুৱা লাগিছিলে, মানে সেই সময়খিনিত মানে বহুত সময় আছে মোৰ লগত, ধুনিয়াকে মানে পাঠদান কৰিছো। কিন্তু তাৰে লগে লগে মানে, পৰীক্ষাটো ইমান সোনকালে আহি গ'ল। মানে মই ভাবিলো কি সময় একেবাৰে নাই মোৰ ওচৰত, কি হ'ব কি নহ'ব কি কৰিম কি নক ৰিম মানে সেনেকুৱা মানে মানে মোৰ মনত এটা মানসিক চাপ পৰি গৈছিল কিন্তু।
হয়, হয়।
অ', সেইটোয়ে সময় মানে মূল্য
কাম যদি সময়ত কৰিলো হয় নহয়, তেতিয়া আমাৰ ইমান অসুবিধা নহয়। কাৰণ আহ, কোৱা হয় যে সময়ৰ টিকনিডাল হেনো আগফালে ঘূৰে। গতিকে উম, মানে আমি সময়ৰ মূল্যটো সু স সোনকালে বুজি উঠা উচিত।
হয়, হয়, হয়, ঠিকে ঠিকে মানে সৰু ল'ৰা-ছোৱালীক বোলো শিক্ষানুষ্ঠান বিলাক মানে সময়ৰ মানে সেইখিনি মানে অতি সোনকালে হ'ব লাগে কিন্তু, সময় মানে কেনেকুৱা কি হয়, সময়ৰ মূল্যটো তেওঁলোকক মানে সোনকালে ধুনীয়াকে শুধৰাই দিব লাগে, তেতিয়াহে মানে সৰুৰ পৰা মানে তেওঁলোকৰ মানে জ্ঞানটো থাকিব যে সময়মতে সময়
কাম কৰিবলৈ হয়, হয়, ঠিকেই এতিয়া মোৰ আৰু টা অভিজ্ঞতা মোৰ মনত পৰিছে মানে গৰম বন্ধ বা ঠাণ্ডাৰ বন্ধত যে আমাক গৃহকৰ্ম দিছিল হোমৱৰ্ক। তেতিয়া মই ভাবিছিলো এ, হ'ব এইকেইদিন অকমান ঘুৰা-ফুৰা কৰি লও, হোমৱৰ্ক টো লাহে লাহে কৰিম এই দুদিনতে মই শেষ কৰি দিম তাৰ পিছত মানে এনেকে সময় যাই থাকে যাই থাকে যেতিয়াই মানে শেষৰ মানে জমা দিবলৈ হয় তেতিয়া মানে সেই দুদিনত মানে ভালদৰে নহয় গতিকে যধে মধে মানে যেনেকে তেনেকে কৰি আমি শেষ কৰি মানে চাবমিট তেতিয়া পিছত মই গম পালো যে আনতকেটো মই নম্বৰ কমকে পালো যদি মই সদায় আধা ঘন্টা বা বিশ মিনিটকৈও যদি মই সময় দিলোঁ হয় তেতিয়া মোৰ ইমান বুজা বুজা নাথাকিল শেষত আৰু মোৰ মানে ভালো হ'ল হয় গতিকে সকলো কামতে মানে সেনেকুৱা যে তুমি এদিনতেই শেষ কৰি দিম বুলি নহয় মানে ধৰা সদায় অকমান অকমানকৈ যদি সময় দিয়া তোমাৰ কামটো ভাল হব। কি কোৱা তুমি?
হয় হয়। সঁচা কথা মানে অকল পঢ়াৰ ক্ষেত্ৰতে নহয় মানে সকলো কামতে যদি আমি অলপ অলপকৈ হলেও মানে কৰি থাকো তেতিয়া সময় মূল্যতো ইমান সময়ো বাচিব। আৰু সময়মতে সকলো কামো হব, অ বুজাটো কমি থাকিব সঁচা কথা। বুজাতোৱে হৈছে আমাৰ মানে প্ৰধান মানে এই সমস্যা আৰু। মানে মানুহে ইমান বোজাল লৈ ঘুৰে আজিকালি মানে সময়মতে সময় নকৰে এইবিলাক একো কাম বন নকৰে বিশেষকৈ মানে কি এই ব্যৱসায় ক্ষেত্ৰতো চাবচোন মানে কিছুমান মানুহে এনেকুৱা এলা এলাহ কৰে। মানে সময় মূৰত মানে তেওঁলোকে মানে পইচা ঘূৰাই দিব নোৱাৰিলে মানে তেওঁলোকৰ অতি বিপদজনক হয়।
হয় হয় মানে ভাবে যে মই একেবাৰে ঘূৰাই দিম একেবাৰে দি দিম বুলি ভাবোতে ভাবোতে মানে এটা সময়ত ডাঙৰ এটা মানে হয় মূল্য হৈ যায় এমাউন্ট এটা হয় তেতিয়া মানে সেতো পৰিসুত কৰিব অসুবিধা হয় তেওঁলোকৰ।
অ সঁচা কথা তাৰ পৰা ধাৰে ললেও তুমি ভবা মানে ধুনীয়াকে দি দিম তাৰে বহুত মানে সেই পইচাটো হৈ নাযায় য'ত মানে সুতটো বাঢ়ি যায় বেছিকে। সেই এনেকুৱা কাৰণ মনে কি কি মানুহে বুজাটো বহুত দৰকাৰি কিন্তু।
উম উম তাকেইতো।
আৰু আৰু তুমি ভাবিলে এনে চাবাচোন এই কৃষকৰ ওপৰতো চাবাচোন সময় মূৰতে তেওঁলোকক যদি ধুনীয়াকে মানে পানীসমূহ সেইবিলাক নকৰে তাৰমানে এই মানে চাউলৰ খেতি বা অকল সকলোৰে ধান খেতি হওক মানে, সেইবিলাক মানে কি মানে সেয় হয় আৰু বৰ বেয়া হৈ যায় কিন্তু।
ঠিকেই মানে, সময়মতে সাৰ সময়মতে সাৰ পানী দিলেহে মানে ধুনীয়াকৈ সময়ত ডাঙৰ হৈ উঠিব ভবা মতে।
অ' হয় হয় হয় বিশেষকৈ আমাক বছুপণ কৰোতে এনেকুৱা হয় সময়মতে পানী নিদিলে তো গছডাল মৰি থাকিব। অ'
হয়, হয়
আমি যেতিয়া আমি মানে এই গছ ৰোপণ কৰিছিলো আমাৰ মানে বিশ্ব পৰিবেশৰ দিৱসৰ দিনা আমি মানে সময়মতে আমি সময় হেৰি কৰিছিলো কিন্তু, সময়মতে পানী দিওঁ এটা সময়তে ধুনীয়াকে মানে পানী দিওঁ।
হয়, হয়।
সেই তেনেকে আমি সময়মতে সম, কাম কৰিছিলো।
অ হয় হয় ঠিকেই মানে এতিয়া এজন মানে মোৰ এটা কথা কথা এতিয়া মনত পৰিলো যিহেতু আমি সময়ৰ কথা পাতিছোঁ। এজন মানে ডাঙৰ ব্যক্তি এজনে মানে কৈছিলে যে তেওঁ মানে বহুত অবাবত সময় নষ্ট কৰিছিলে। আমাৰ তেখেতৰে এটা ডাঙৰ ৰোগ এটা হৈছিল কেঞ্চাৰ ৰোগ। পিছত তেখেতে ভাবিছে যে, হ'ব মোৰ বহুত সময় আছে। লাহে লাহে মই চিকি চিকিৎসা কৰিম। কিন্তু সেনেকৈ ভাবোতে ভাবোতে তেখেতৰ কেতিয়া মানে লাষ্ট ষ্টেজ পাই গ'ল। তাৰপিছত ডাক্টৰেও ক'লে যে, আপোনাৰ এতিয়া সময় নাই আপুনি আগতেই মানে চিকিৎসা কৰিব লাগিছিল। পিছত তেখেতে মানে শেষ মুহূুৰ্তত ক'লে যে, এ মই বহুত অবাৱত সময় নষ্ট কৰিলোঁ। গতিকে এতিয়া সময়ে মোক নষ্ট কৰিছে। গতিকে তাৰ পৰা আমি শিকিব লাগে।
অ ঠিকে-ঠিকে-ঠিকে হয় চা সঁচা কথা। মানে এই বিশেষকৈ মানে এই ৰোগসমূহত মানে একেবাৰে মানে সময় নষ্ট কৰিব নালাগে। ইমান মানে বিপদজনক হৈ যায়
উম।
মানে সেই আৰু। কেতিয়াবা চাবাচোন মানে এই এম্বুলেন্ঞ্চ সমূহতো থাকিলে মানে বেছি পলম হয় হাত মানে, ৰোগীজন মানে, থিতাতে মানে শেষ হৈ যায় আৰু।
হয় হয়। ঠিকেই।
অ সময় মানে কাকো আকৌ ৰৈ নাথাকে আৰু। মই মানে, হয়-হয়-হয়। তুমি যদি এতিয়া, অতি ধনী মানুহ হোৱা মানে কেতিয়াও মানে, সেই সময়তটো নাভাবে যে ধনী মানুহৰ কাৰণে ৰখি দিবলে সময় সেনেকুৱা নহয় কিন্তু।
ঠিকেই ঠিকেই। সময় মানে ধনী, দুখীয়া যিকোনো মানুহৰ লগৰ কাৰণে ৰৈ নাথাকে ন।
নাই নাই। ঠিকেই ঠিকেই। যিমানে ভাল কাম নকৰা কিয়, যিমানে মানে পুণ্য নকৰে কিয়, সময় মানে নৰয় কিন্তু।
হয়, হয়।
এনেকুৱা মানে হৈছে।
উম, উম। আৰু আজিকালি মানে এনেকুৱা অনুভৱ হৈছে যে, সময়তটো মানে অতি সোনকালে গৈছে। আৰু যিহেতু আমি এতিয়া যুৱ প্ৰজন্ম, আমি মানে সময়ৰ মূল্যটো অতি ভালদৰে বুজা উচিত কাৰণ কিয়, আমাৰ হাতত আৰু বৰ বেছি সময় নাই। মানে আমি কা আ আমি আৰু এ দুই এবছৰৰ ভিতৰত যদি আমি ভাল কৰ্ম সংস্থাপন এটা ল'ব পাৰোঁ তেতিয়াহে মানে সুচাৰু ৰূপে হ মানে আগন্তুক জীৱনতটো মানে পাৰ হ'ব। এতিয়া যদি তুমি এ মানে, এতিয়া কিছুমান আছে যুৱ প্ৰজন্মৰ মজ মস্তি কৰি, ঘূৰা ফুৰা কৰি, অবাবত সময় কত তাৰ মানে, সময়টো নিয়াই। কিন্তু তাৰ ঠাইত ভাবো মই কিবা ভাল কিবা কিবি শিকিব লাগে, নে কি কোৱা?
অহ সঁচা কথা হয় হয়। এইবিলাক নোহ ইনষ্টাগ্ৰাম ৰিলসমূহ ফেচবুকত সময়সমূহ অবাবত সময় নষ্ট কৰি তেওঁলোকে মানে এনেই বুলো ভিডিঅ'সমূহ চাই থাকে একো জ্ঞান নোহোৱা ভিডিঅ', য'ত মানে একো জ্ঞানো নেদেখায় একো নকৰে, কিছুমানে সেই তেনেকে মানে ভিডিঅ' সমূহ চাই পেলাই অবাবত সময় নষ্ট কৰে, পঢ়া শুনাও নষ্ট কৰে, নিজৰ মাক-দেউতাকৰ মানে সেই আৰু সন্মানো মানে নষ্ট কৰে। তেনে কুৱা মানে কাৰণবিলাকৰ কাৰণে কিন্তু সময়বোৰ এই আৰু তেওঁলোকৰ বাবে অতি ভয়ানক।
ঠিকেই, গতিকে আমি সময়ৰ মূল্যটো অতি সোনকালে সহজে বিশেষকৈ যুৱ প্ৰজন্মই বুজি উঠা উচিত বা সকলো মানুহেই বুজ জিব লাগে সময়ৰ মূল্য গতিকে
সকলো বুজিবৰ কাৰণে ভাল সকলোৱে বুজা তো তাকে সময়ৰ ওপৰত মানে সেই আৰু আজিকালি মানে সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰ আদিলৈ সময়ৰ ওপৰত ইমান মানে গুৰুত্বই নিদিয়ে কিন্তু
অ' মই ভাবো স্কুল বিদ্যা বিদ্যালয় মহাবিদ্যালয়বোৰতো মানে বিশেষকৈ সময়ৰ ওপৰত মানে এ কিছুমান মানে চেমিনাৰ হওক বক্তৃ তাৰ অনুষ্ঠান আয়োজন কৰিব লাগে যাতে অ ছাত্ৰ ছাত্ৰীসকলে বুজি পায় যে সময় কিমান মানে দৰকাৰী আমাৰ বাবে
অ' হয় হয় উম থিক থিকেই থিক কথা কৈছা কিন্তু মানে এনেকুৱা যদি সকলো মানে শিক্ষানুষ্ঠানত হ'ল হয় মানে এই আৰু ল'ৰা ছোৱালী বোৰে অকল অলপ হ'লেও মানে বুজি পালে হয় মানে সেই আৰু থিকেই নহ'লে বন্ধু আজি সময়ৰ ওপৰত মানে বাৰ্তালাপ কৰি ভাল লাগিল কিন্তু তোমাৰ লগত
হয় হয় বহুত ভাল লাগিল মোৰো ভাল লাগিল
অ' হয় হয় থিক আছে আজি সামৰিছোঁ তে
থিক আছে ধন্যবাদ